হেল্ল' অ শুনিছনে?
শুনি আছো। তই শুনিছ নাই?
অ শুনিছো, শুনি শুনি ছো।
অ কি কৰি আছ?
মই এই পথাৰলৈ গৈছিলো পথাৰৰ পৰা আহি পেলাই কঁঠাল খাইছো কঁঠাল খাই আছো মানে এই তোৰ মাতটো ভালকে অহা নাই অলপ বাহিৰলৈ ওলাই আচোন।
মই বাহিৰতে বহি আছো। শুনিছ নাই?
অ এতিয়া শুনিছো।
অ অ কঁঠাল খাইছো ইমান গৰমত।
অ আমাৰ ঘৰতে আছেতো পকী আছিলে দুই তিনিদিন হ'ল খোৱা নাছিলোঁ আজি বোলো খাওঁ আও। খলি পেলাই।
অ' অ' মাহত আছে নাই ঘৰত?
আছে অ' তহঁতৰ?
অ অ আছে! আছে! আমাৰ আজি বোকা দিছিলে
অঁ।
তাৰপিছত হেৰি ৰাতিপুৱাই চাৰে পাঁচটা যাব নোৱাৰি ইলো।
কিয়?
এই সেইটো কাৰণে মই নগলো নযোৱা নাই ভাত- চাত দিবলৈ।
অঁ অঁ খোৱা বোৱা কৰিলি নাই?
এই জাষ্ট খাই মেলি আজৰি হৈছো। তই?
নাই মই এই কঁঠাল খালোঁ যে একেবাৰে পিছতকৈ খাম আৰু।
অ' অ' তহ তহঁতৰ ঘৰতে আছে মানে কঠালৰ গছ?
অ' ঘৰতে আছে আগৰ কেইবছৰ কি হয় তোৰ কঁঠাল বৰকে নালাগে এইবছৰ আকো টোৰ এইবছৰতো লাগিছে মানে কাটিম বুলি কৈছিলো! গজোপা তপ এইবছৰ একদম আৰামত মজাকৈ কঁঠাল লাগিছে আৰু খাইছোঁ।
অ' আমাৰ আকৌ ঘৰত এজোপা আছিলে তাৰপিছত এতিয়া হেৰি সেইজোপা মানে লগা নাছিলে দেই এতিাৰপা কিন্তু এতিয়া হেৰি পাপাই মানে হেৰি কৰি পেলালে ঘ ঘৰৰ পাকঘৰৰতটো মানে সকালে বন পেলালে কাৰণে সেইটোৰ পৰা কাটি পেলাব লগা হ'ল।
অ' এ ভাল কঁঠাল গছ মানে তোৰ ঘৰৰ ওচৰত থাকিলে বেয়াও বোলে।
উম
তানে আমাৰও সেই কাটিম কাটিম বুলি কওঁতে এইবছৰ আকৌ তোৰ কঁঠাল খিনি লগা দেখি ৰৈ দিলো আৰু নাকতিলো।
অ অ!
কাটিম এইবছৰতে আকৌ কাটিব লাগিব, কঁঠাল শেষ হলেই কাটিম।
উম এ' হেৰি আমাৰ সেইজপা লগা নাছিলে এতিয়া ধ লৰ লাগি থাকিলেনো কাটিবি কেনেকে কাটিব মন নাযায় নহয় লাগি থকা গছজোপা!
অ সেইটোৱেই কথাটো।
এ
ইমান গৰম পৰিছে তাত তাতেতো আজি মানে নকবি আৰু ঘৰৰ ভিতৰতে সোমাই আছো ফেনৰ তলত!
অ' মোৰ ফেনৰ তলত থাকিবও মন যোৱা নাই অ', ফেনৰ হাৱাটো ইমান গৰম লাগিছে সেইটো কাৰণে বাহিৰতে বহি আছো।
অ' এই চিলিং ফেন বোৰ গৰম এই উম, টেবুল ফেনো ল'ব লাগে। টেবুল ফেনৰ বতাহো অকনমান ঠাণ্ডাই বাৰু
উম উম উম হয় বাৰু। সেই আমাৰ আকৌ টেবুলে আমাৰ আগৰ টেবুল ফেন এখন আছে মানে সেই
ক!
এই সৰু হয় থাকোতে পেলালে
অঁ।
সেই
অ', ইমান টান নহয় নহয়, ন-এটাহে থাকে।
মাৰ সেইখন হেৰি দি, তাৰে দি বান্ধি থোৱা আছে দুই-চাৰিওফালে।
অ', তেনেকুৱা।
উম, আৰু সেইখন মানে তোৰ ধৰি ল সমানত যদি তাৰে দি নলগাই নহয়, শব্দ কৰি কৰি থাকে, নচলে।
অ' অ', তেনেকুৱা হলে অসুবিধা হয় বাৰু দেই।
উম, উম।
আমাৰ আগতো টেবুল ফেন দুখন আছে। তাৰে এখনতো অলপমান বেয়া, এখন এতিয়া ভাল সেইখ খনকে মই দিনটো লৈ থাকো আৰু। আৰু তো মাজে মাজে মইয়ে চাফা কৰি থাকোঁ বাৰু, খুলি-মেলি।
অ' অ' অ' অ'
এ বৰ সোনকালে-সোনকালে হয়, তোৰ মানে কি, এমাহত এমাহৰ মূৰে মূৰে চফা কৰিবই লাগে মানে।
উম, বহুত লেতেৰা হৈ থাকে, অ' তাত লেতেৰা হৈ থাকিলে তো ভা-ভালকে হাৱাতো নাহে নহয়।
হাৱাতো নাহে, আকৌতো আলহী আগত উলিয়াই-মেলি নিবলৈও বেয়া যে।
উম, উম, সেইটো হয় বাও। তাকে, নহয় নহয়, তই ৰিপৰ্ট চাবমিট কৰিলি নেকি সুধিবলে?
এই ৰিপৰ্ট মই লিখাই নাই নহয়।
অ' হয় নেকি?
অ' তাকে তই ৰিপৰ্টখিনি লিখি দিবি আৰু মোক।
উম, তই মোক ৰিপৰ্ট লিখিবলৈ কৈছ, আমাক কি কৰিলে গম পাৱ? হেৰি, এ কি কৰিলে? সেইতে তাতেতো দুদিনমান কৰালে ন? তাৰপা কৰাই লৈ মেলি মানে কি হ'ল এই আম পি জিবোৰত মানে, আমাৰ পি জি টো মানে বন্ধ দিয়া নাছিলে বাও। কিন্তু এই ওচৰৰ পি জি এটা মানে যত আমাৰ লগৰ আছিলে, তাত তেহেতৰ হেৰি যিজনী মানুহে মানে ভাত বনাই, সেই মানুহজনী ঘৰলে যাবগে। তাৰপা সেইটো কাৰণে মানে সেই পি জিটো বন্ধ দি দিম বুলি ক'লে। যাবা সেই ছোৱালী ঘৰতে মানে মানে আমাৰ ল'ৰা পৰা ঘৰলে টোপোলা দি পঠিয়ালে, আমাক এতিয়া মাছৰুম কৰিবলে।
অ', জাননে নাই শিকাই পঠিয়াইছে নহয় চাগে?
শি-শিকাই‌ পঠিয়াতো পঠিয়াইছে, কিন্তু মোৰ এতিয়া খেলি-মেলি লাগি আছে হে, খেৰ খিনি প্ৰথমতে কি কৰিব লাগিব? তাৰ পিছত সেইদিনাখন আকৌ আমাৰ এই লগৰ এটাই ক'লে, তহত ঘৰত হেনো কৰিছিলে।
অঁ, আমাৰ কৰিছিলোঁ নহয় আমাৰ ঘৰত।
প্ৰথমতে খেৰ খিনি কি কৰি ল'ব লাগিব?
প্ৰথমতে তই খেৰখিনি সিজাই ল'ব লাগিব। অ' নহয় কা-কাটিব লাগিব সৰু-সৰু টুকুৰাকে।
সৰু-সৰু টুকুৰাকে হয় নে নহয়?
অঁ, সৰু-সৰু টুকৰাকে কাটিব লাগিব, তাৰপিছত তোৰ সিজাব লাগিব।
অ'।
তাৰপিছতেতো সিজাই লোৱাৰ পিছত মানে তই বেছি শুকাবলে দিব নালাগিব, তথাপিও মানে হাতে যাতে চেপিলে হাতত যাতে পানী লাগি নাহে।
উম উম।
সিমানতটো পৰ্যায়লৈকে তই অকমান মানে শুকুৱাব লাগিব সেমেকা হৈ থাকিব লাগে দেই। তথাপিও।
হেৰি নহয় ৰদটো শুকাব নালাগে হয় নহয় বাৰু।
ৰ'দত নালাগে মানে তো পানীতো তোক খুৱাব লাগে আৰু আচল কথা সেইটো।
উম উম। অ নহয় ৰচোন আমাক কৈছিলে চোণে চোণ পানী ধেৰি কৰিবলে কৈছিলে মানে যাতে ভিজে হেৰি নহয় বেগ- তেৰিয়া নহয় এনেকে হেৰি কৰ নহ'বলৈ বুলি।
অ তেনেকে মানে টো। সিজালে কি হয় সিজালে মানেতো সেই বেক্টেৰিয়া চেক্টেৰিয়া কিবা যদি বেয়া বীজাণু আছে। সেইবোৰজাতে নাইকিয়া হওক সোৰ কাৰণেহে সিজাই। তই চোণৰ পানীতটো দি দিয়ে কিছুমানে তটো ঔষধ দিয়ে। মোক নোহোৱা ঔষধ দিয়া এনেকুৱা মানে বেলেগে বেলেগ ধৰণে কৰে আৰু।
অঁ'অঁ'
তাপাটো তেনেকে সিজালি তাৰপিছতে সিজোৱাৰ পিছত- এ পানী খিনি টোপ খালে নহয়।
অঁ'অঁ'
তাৰপা চিলিণ্ডাৰটো তৰপ তৰপকৈ হেঁচি হেঁচি ভৰাব লাগিব তাৰপাটো- এটাতে হেছিলি তাৰপৰা তোৰ মাছৰুমৰ গুটিখিনি লাহেকে চাৰিওফালে- অকনক কম কমকে দিব লাগে তাৰপা আকৌ- আকৌ আৰু এটা তৰপ এনেকে কৰি কৰি তই মানে চিলিণ্ডাৰটো তই যিমান ডাঙৰকে বনাঅ। তিনি টপ বা চাৰি টপ খেৰ দিব লাগিব।
উম।
তাৰপিছত একদম- তায়েতকে গাঁঠি দি বান্ধিব লাগিব তাৰপিছত তোৰ লাহেকে তই ফুটাই দিলেই হ'ল আৰু। ফুটাই পেলাই ওলোমাই দিব লাগে।
উম এই এনে ডাঙৰ বাইক ক ক।
ইমান গৰমততো মোৰ মতে কাঠফোুলা নহয় কিন্তু দেই ইমান গৰম পৰিছে কাঠ- ফোলা ওলাবলে টান আছে।
সেইটোৱে এতিয়া ধৰি লওঁ তলো আমাৰ ঘৰত মানে চেচুক জেগা তেনেকে ইমান নাই এতিয়া। আৰু সেইটো কাৰ কাঠফুলাৰ কাৰণে মানে তে বহুত চেচুক জেগা নালাগে জানো।
এই বহুত বেছি চেচুক জেগা লাগে এতিয়া আমাৰ ঘৰত মই যিটো ব্যৱস্থা কৰি লৈছিলো। ত' তথাপিতো- তো ৰখাব নোৱাৰিলো নহয় আমি মানে খালো আৰু আমাৰ ঘৰৰ ওচৰ কিঘৰে ভালকে খালো তাৰপিছত- পিছতটো আমাৰ ঘৰতো ভালকে খালোঁ।
উম।
মোৰ খৰচ। তোৰ ওলাই গ'ল কিন্তু তোৰ ৰখাব নোৱাৰিলোঁ মানে শুকাই গ'লগে।
অঁ' অঁ'এই সেইদিনাখন মানে আমাৰ কি হল এনেকে প্ৰেক্টিকেলৰ কাৰণে তো হেৰিয়লে নিছিলে পানী গাঁৱলে নিলে।
অঁ'
এবাৰ পানী গাঁৱেলে নি মেলি তাত মানে মানুহে এঘৰ সেইটো বুলি কৈ তাত মাছৰুম কৰে মানে। মানে মানুহ ঘৰ ইমানেই ধুনীয়া নহয় ত গোটেই চেচুক মানে ৰ- ৰ'দ নপৰে জেগা টুকুৰা।
অঁ'
এনি টাইম সেইখন ভিজিয়ে থাকে মানে তোৰ ৰ'দ দিলে কেপ এনেকে মাটিবোৰ ভিজি থাকে পানী ওলাই থকাকতে
অ
কিমান ধুনীয়া মাচৰুম হৈছে বুলি ভাবিছ মানুহজনৰ
অ সেইটোয়ে মানে তেনেকে কৰিব লাগিব আৰু তই অলপমান ঘৰৰ পৰা ওখকে ঘৰ এটা বনাই লৈ পেলাই মানে খেতি কৰিব লাগিব তেতিয়াহে মানে
উম আৰু ৰচোন শুনচোন কিমান দিন লাগে অ হবলে
হ'বলেতো এমাহ লাগিব
উম উম
এ কৰিব পাৰ আৱ তই ইণ্টাৰ্ণশ্বিপটো কৰিছ যেতিয়া কৰিবই লাগিব মোৰ মতে
উম উম
কৰিবি আৱ তই এতিয়া চিলিণ্ডাৰ এটা বনাই পেলাই ফটো চটো মাৰিবি চাগে তোৰ খেৰ কটা ফটো তাৰপৰা সিজোৱা ফটো এনেকে চাগে লাগিব ফটো আৰু
সেইটোৱেই এতিয়া মানে তোৰ কি হয় আমাৰ ঘৰৰ ওচৰ এই যে হেৰি এইখিনি আমাৰ তহঁতৰ ছাইদলে যাওঁতেনে যে আমাৰ সেইখিনি পা যে আমাৰ আমাৰ চাইডে আহে তাৰপা তহতৰ চাইডে যাওঁতে প্ৰথম ঘৰ মানুহ যে
অ গম পাইছো টম টমৱালা
উম তহঁতে সেহঁতৰ ঘৰত হেৰি কৰিছে নহয় কৰিছে হেনো
অ সিহঁতৰ ঘৰত আছে অ কৰি থোৱা আছে অ
উম তাকে মই কি কৰিম ভাবিছো মানে অ নহয় আৰু মানে এতিয়া জি পি এছ কেমেৰা কথাটো আহি গ'ল যে টো ধৰি লোৱা আমাৰ ঘৰত যদি মই প্ৰথম ষ্টেজ কেইটা ফটো মাৰিলো যেনিবা
অ
সিহঁতৰ মাৰিলে আক হেৰিটো বেলেগ হব হয় নহয় বাও
নহয় তই জি পি এছ সলনি কৰিব পাৰিবি নহয় জেমিনাইত গৈ বা চেটজি পিতিটে
পাৰি নি
ই মই এতিয়া মই এতিয়া জিমলৈ যে যাম
উম
মই সিহঁতৰ ৰেগুলাৰ ফটো নামাৰো নহয় সপ্তাহটোত তোৰ এদিনতে মাৰি দিও ছয়কপি ফটো অ তাৰপৰা সলনি কৰি দিও আজৰি আৰু
অ মই তেনেকুৱাহে কৰিম নি গম পাওঁ নে
অ তেনেকুৱা কৰিবি পাৰিবি তই চেনচ নাই ধৰি ল তই ফটো কপি তই দি দিলি ন চেনচ আ ডেত এন টাইম আৰু তোৰ বাৰটো এনেকে সলাবলৈ দি দিলি সলনি কৰি দিম
ৰ ৰ শুনিবি দেই মই যেনিবা ত আজি ষ্টাৰ্ট মানে ধৰি লোৱা মই আজি ষ্টাত কৰিলো দেই কৰিবলে
অ
আ ইনেতো কমপ্লিট এমাহতকে বেছি দিন লাগে মাছৰুমটো হবলে
অ এমাহতো লাগে আৱ
অ সেইটোয়ে মোৰ হাতততো এমাহ দিন নাইটো ধৰি লোৱা মাছৰুমটো মানে যেতিয়া হ'বগে ফাইনেল যিটো হেৰি হ'ব সেইটোতো মোৰ হাতত সম সময় নাই ৰখি থাকিবলে
অ
সেইটো কাৰণে মই যেনিবা তোৰ এ ডেটটো যেনিবা মই অকন আগলে নিবলে বি বিচাৰিলো তেতিয়াতো পাৰিম ন মই জুলাই এক তাৰিখে যদি দি দিওঁ
পাৰিবি।
উম, উম মই সেইটোকে কৰিম বুলি ভাবিছোঁ মানে নহ'লে এডচ'দি মোক অ', নহ'লে ই দে ৰিপৰ্ট মূলে মাৰিব মানে গ'ম পাবে ন নাই দাইতো ম নহয় মাছৰুম যে ইমান পটককে হয়।
অ', গ'ম পাইছোঁ। ত' সেৰিয়টো সেইবটো মানে অকমান বুদ্ধি বাধা খটুৱাই পেলাই কামটো হোৱাব লাগিব আৰু।
উম।
অ', মোৰ এতিয়াতো ৰিপৰ্ট বনাবলে আছে তাৰ পিছত এ অ', লিখি দিবিচোন পাৰিলে মইতো দি দিম।
ৰ, ৰ মোৰ নিজয় লিখিবলৈ আছে আকৌ এইফালে হেৰিয়ও লিখি দিবলৈ কৈ আছে তাকে। তাকে ভাবিছোঁ অ', কি ক'ম আমাৰ আকৌ পি পি টি লাগিব বুলি ক'লে।
অ', প্ৰেজেণ্টেশচন
উম।
অ', মজা প্ৰেজেন্টেশচন মইতো বনাই দিম নহয় তই খালি মোৰতো লিখি দিলেই হ'ল।
তাকে তই যদি পাম মোক কৈ দিবিচোন বাৰ।
কৰি দিম অটো নাই ফটোখিনি লাগিব আৰু প্ৰেজেনটেচন বেলেগে কেনেকে বনাইছে তই এ আইডিয়া এটা দিব লাগিব আৰু খালি আগতে মই বনাই পোৱা নাই ন মানে প্ৰেজেন্টন বনাই পাইছোঁ এই ইন্টাশ্বিপৰ প্ৰেজেন্টচন নাই বনোৱা যে
অ', অ', ঠিক আছে তেতিয়া মই যদি মানে হেৰি হয় ন মই তোক ক'ম বাৰু তেতিয়া
কবি, কবি।
উম, উম এ সেইবোৰওোৰ মাথাবোৰ খাবলে ললে তাৰ বাহিৰেনো কৰিলে কি।
এই তোক কি কৰিবি আৰু নতুন এডুকেশ্যন পলিচিয়ে খাই দিলে।
সেইটোয়ে নতুন এডুকেশ্যন পলিচিয়ে অ', নহয় ৰচোন আমাৰ এইটো কি ফিফ্ চেমৰ কাৰণে ললে নে এইটো। ফ'ৰ্থ চেমৰ কাৰণে ফ'ৰ্থ চেমৰচোন আমাৰ ৰিজাল্ট দিয়ে খতম কৰি পেলালে।
তাকেহে আমাৰ অক তোৰ ফৰ্থ চেমত এখন পেপাৰ ৰাখিছে ইন্টাৰ্ণশ্বিপ পেপাৰ বুলি। কিন্তু তহঁতৰ দেখোন ৰিজাল্ট আগতীয়াকৈ দিলে আমাৰ আকৌ এতিয়ালৈকে ৰিজাল্ট পাব্লিছ কৰি দিয়া নাই।
অ', সেইটো হয় বাৰু অ'।
জানো পাই এতিয়া তহঁতৰ ইউনিভাৰ্চিটিয়ে কি ব্যৱস্থা হাতত লৈছে।